অ', শুন অ কি কৰি আছিলা?
এনেই বহি আছিলো ৰবা তুমি?
অ মইো এনেই বহি আছিলো ৰ'বা কিবা খালা নাই?
উম অলপ আগতে ভাত খালো ৰবা তুমি খালে নে নাই?
নাই ৰ'বা মই লুচিকেই খালোঁ মানে পৰি আৰু ঘূগুনী।
অ ভালে চোন।
উম বাকী খবৰ ভাল?
উম ভালে ভালে। তোমাৰ কেনেকুৱা?
অ' ভালে বেয়াই সেনেকে দুয়োটাৰ মাজতে আছো আৰু।
অ' বাকী পঢ়া শুনা কেনেকুৱা চলি আছে?
অ' পঢ়া শুনা ভালে চলিছে ৰ'বা অ' যিহেতু এইবাৰ মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম, সেইটোৰ বাবে পঢ়িব লগা হৈছে আৰু বেছিকৈ অলপমান।
উম উম সেইটোতো বহুত মানে একদম মানে প্ৰেছাৰটো বেছিয়ে থাকে দিয়াচোন এইখিনি সময়ত। তেনেকুৱা মেট্ৰিকৰ সময়ত আছিল আৰু।
তাকে।
উ বাকী ভালকে তো ক্লাছ বোৰ হৈয়ে আছে চাগে, পঢ়া শুনা বাকী গোটেইবিলাক ভালে চলি আছে?
হয় চলি আছে ৰ'বা মানে এতিয়া ক্লাছ চলা নাই মানে গৰমৰ বন্ধ দিলে। তাৰপিছত পঢ়া শুনাটো নিজে ঘৰত কৰি আছো আৰু।
কৰি থাকিব যিহেতু মানে এবাৰ মানে ৰিজাল্টো বহুত দৰকাৰ দিয়াচোন। জীৱনৰ কাৰণে
তাকে তাকে কিবা এটা হবৰ বাবে পঢ়া জীৱনটো যদি সুন্দৰকৈ আগুৱাই নিব পাৰো, তেতিয়াহলে জীৱনত কিবা এটা ভাল মানুহ হিচাপ স্বীকৃতি দিব পাৰিম নিজক।
উম ঠিকেই কৈছা, আৰু যেতিয়া মানে যদি এতিয়া আমি সময়মতে পঢ়াখিনি হে কৰি থাকো তেতিয় পিছলৈকে আমাৰ বোজা এটা নাথাকে সময়ত কৰি থাকিলে সকলো কাম।
হয় হয় ঠিক কৈছা। যদি আমি এতিয়া এতিয়াই যদি কষ্ট কৰো তেতিয়া পিছত আমাৰ জীৱনটো সুখী হ'ব। যদি এতিয়া যদি আমি সুখৰ জীৱন বিচাৰোঁ, তেতিয়া পিছলৈ আমাৰ খুব ক কষ্টকৰ জীৱন হ'ব বুলি মই ভাবোঁ।
উম ঠিকে, কাৰণ কিছুমানে ভাবে ন। যে এইটো মানে পৰীক্ষাৰ আগতে পঢ়িম এইকেইদিন নপঢ়ো অকমান এঞ্জয় কৰি লওঁ কিবা কৰিলওঁ।
লওঁ। তাকে তাকে কৈছা, এইটো যে সেনেকুৱা আচলতে নহয় যে পঢ়া কেতিয়াওঁ এদিনতে শেষ নহয়। কাৰণ বহুত পঢ়িবলগীয়া থাকে। সেইবাবে গোটেই বছৰটো এনেকুৱাও নহয় যে গোটেই বছৰটো বহু বাৰ ঘন্টা বা আঠ ঘণ্টা চাৰি ঘন্টা সেনেকে বিশেষকৈ পঢ়িব লাগে। কিন্তু মোৰ বোধে আমি যদি সদায় যদি দুই বা তিনি ঘন্টা যদি আমি যদি পঢ়ো তে এতিয়া গোটেই বছৰটোত আমাৰ ভাল এটা হয় মানে, ৰিজাল্ট আহিব বুলি মই ভাবো আৰু।
উম সেইকাৰণে ক'য় নহয় সময়ৰ মূল্য বহুত বেছি মানুহৰ জীৱনতোত। সনেকুৱা আমি কামবোৰ অ' ধুনীয়াকৈ কৰি যাব লাগে সময় মতে নিয়ম মতে।
হয়, হয়, ঠিক কথা কৈছা, যদি আমি সময়ৰ লগত যদি খোজ দিব পাৰোঁ তেতিয়া আমাৰ জীৱনটো ভাল হ'ব।
উম সেইটোয়ে দিয়া, এতিয়া আমি কাৰণ আমি নাজানো ন, আমি কেতিয়াবা থৈ দিও যে কালি কৰিম বুলি, কিন্তু কালি কি হ'ব তো আমি গ'ম নাপাওঁ।
তাকেই, আৰু কাম বিলাক সদায় কালি কৰিম, কালি কৰিমকৈ পিছুৱাই থাকিব নালাগে, তেতিয়া আমাৰ নিজৰ এটা বোজা হৈ যায় পিছলৈ!
সেইটোয়ে আৰু, আ ধৰা এতিয়া আমি আহ পঢ়ি আজি লিখিবই দিয়া দিয়াচোন। মানে কিমান লিখিব দি থাকে, আমি যদি সদায় এই খিনি জমা কৰি কৰি থৈ দিওঁ, পিছত পৰীক্ষা ৰ আগ দিনাখন আমাৰ একো নোটছে নাথাকে।
তাকেই, তাৰ পাছত আৰু মোবাইলটো লাগে বুলি সেই মাহতৰ আগত, মোবাইলটোত পঢ়িম বুলি কৈ পেলাই, মোবাইলটো লৈ থাকোঁ! তাৰপিছত মোবাইলটো লৈ থাকোঁতে এ ধৰি লোৱা, ইনষ্টাগ্ৰাম, ফেচবুক সেনেকে সামাজিক মাধ্যমতে ব্যস্ত হৈ যায়!
উম, সেইটোৱে আৰু কিছুমানে যে কয়, মোবাইলৰ পৰা মুখস্থ কৰো! মই আচলতে, বেলেগৰ নাজানো দিয়াচোন! মোৰো নহয় কাৰণ, এনেকুৱা নহয় যে মই ফোনটো ল'লে মই বেলেগ কিবা চাই থাকিম, কিন্তু যোনটো এই ৰশ্মি বিলাক ওলাই থাকে সেইটোৰ কাৰণে, চোন কিবা পঢ়িব মনে নোযোৱা হৈছে যেতিয়া ফোনৰ পৰা মুখস্থ কৰি থাকো!
হয়, হয় আৰু ফোনত কষ্ট কৰা আৰু আৰু নিজৰ, উম, লিখাখিনি বহুত পাৰ্থক্য আছে, দিয়াচোন কাৰণ যেতিয়া আমি লিখি থাকোঁ! তেতিয়াও আমাৰ উমা, নিজৰ আমাৰ মনতে থাকে কিছুমান শব্দ তেতিয়া, সেইবিলাক অলপ আমাৰ বাবে মানে উজু হৈছেবুলি ভাবো, আৰু
উম, সেইটোয়েতো কাৰণ আমি এতিয়া, ধৰা লিখি লিখি যদি এবাৰ পঢ়ো, পিছত মুখস্থ কৰাত মানে, এটা বুজি পাও দিয়াচোন যে, এইটো লিখিছো কিবা কৰিছো! কিন্তু, যদি পিছত মানে বেলেগৰ নোটছৰ পৰা পঢ়ি থাকিলে! যদি কোনোবাই আমাক দি যে, কিবা তাতে কেতিয়াবা আখৰ বুজি নাপালো, সেইটো ভুলকৈ পঢ়ি থৈ দিলো কিবা কৰিলো
হয়, হয়, ঠিক কথা হৈছে আৰু নিজে লিখাটো খুব মানে, মই ভাবোঁ খুব প্ৰয়োজনীয়তা
হয়
বাকী, তুমি এইবাৰ কিমান ক্লাছ!
মইতো এইবাৰ ফাৰ্ষ্ট ইয়াৰ ৰ'বাচোন,
অ, কলেজ জীৱনৰ প্ৰথমটো বৰ্ষ!
হয়, হয়
পিছে গ, কলেজলৈ গৈ ভাল লাগিছেনে!
ভালে আৰু ইমান, মানে, ভাল -বেয়া ক'ব নোৱাৰি, আৰু কি, যিহেতু মানে স্কুলৰ পৰা ওলাই! কেনে একদম ইমান এটা মন নবহে দিয়াচোন, জ্বলেই
হয়, হয়, ঠিক কৈছা বিদ্যালয়ৰ আমি স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ দিয়চোন!
উম, সেই কাৰণে তু, ইমান সোনকালে বেলেগৰ লগত মিলিবও নোৱাৰ! হয় মিলিব পাৰি কিছুমানৰ লগত, কিন্তু ইমানো জল্দি নোৱাৰি আৰু তো এনেধৰণে' অ কিবা ক মানে, ধুনীয়াকে আমি যদি মিলা প্ৰীতিৰে থাকো, পাৰি কিন্তু মানে ইমান সোনকালে বিশ্বাসো কৰি ল'ব নোৱাৰোঁ
কব নোৱাৰি, দিয়াচোন
হয়, হয়, ঠিক কথা কৈছা আৰু বন্ধু বনাওঁতে সদায়, চাই চিন্তি বন্ধু বনাব লাগে, কাৰণ- উম, বন্ধুৱে আমাৰ উম, বিপদতো পেলাব পাৰে আৰু আমাক বিপদৰ পৰা বচাবও পাৰে দিয়াচোন
সেইটোয়েতো সেইকাৰণে আমি বন্ধু মানে বনাওতে বহুত সাৱধান হব লাগে আচলতে তাকে তাকে ইমান আ, জল্দি বিশ্বাসো কৰিব নালাগে
কৰিব নালাগে উম, 'হয়', 'হয়' আৰু উম, তুমি বন্ধুত্ব তৰ মোৰত্ব ওপৰত কি কথা ক'ব বিচাৰিবা মানে বন্ধুৱে আমাৰ জীৱনত কিমানখিনি কেনেদৰে প্ৰভাৱ পেলাইছে?
কব সঁচা কথা কব গলেতো মানে জীৱনত বন্ধুৰ প্ৰয়োজন বহুত বেছ ছি দিয়াচোন কাৰণ আমাৰ কিছুমান এনেকুৱা কথা থাকে যে আমি কা কাকো ক'ব নোৱাৰে আমি মা দেউতা হওক ভাইটি ভন্টি হওক কাকোৱেই ক'ব নোৱাৰো মানে মন খুলি পেলাই কিন্তু বন্ধু এ জনৰ আগত আমি বহুত ধুনীয়াকে মানে বা বহু খোলাকে কৈ দিব পাৰো যে এনেকুৱা হৈছে তেনেকু কোৱা হৈছে তুমি কি ভাবা?
কি ভাবা? 'হয়'-'হয়' ঠিক কথা কৈছ কাৰণ উম, কিছুমান কথ থা থাকে যেনে আমি মা দেউতাক ক'ব নোৱাৰো তুমি বাৰু ৰৰে সেইবোৰ কথা আমি বন্ধু এজন যেতিয়া কম বন্ধুজনে সেই সেই মানে আমাৰ বিশ্বাসটো ৰাখিব লাগে কাৰণ যিহেতু আমি এজন এটা বিশ্বাসত আমি কম সেই বিশ্বাসতটো যদি বন্ধুজনে ৰাখে ব পাৰে তেতিয়া আমাৰ বন্ধুত্বো অতুত হৈ থাকিব আৰু
সেইটোয়েতটো সেইকাৰণে মানে বিশ্বাস নথ-নাথাকিলে বন্ধুত্ব নাই বুলিয়ে ক'ব দি পাৰি দিয়াচোন কাৰণ বন্ধুত্বৰ মূল ভেটিয়ে হৈছে বিশ্বাস
সেইটোৱেই আকৌ উম, কিছুমান বন্ধু এনেকুৱাও থাকে যে স্বাৰ্থৰ বাবে আমাৰ বন আমাৰ লগত বন্ধুত্ব কৰে
অ', হয় এনেকুৱা জীৱনত তুমি বহুত বন্ধু বা যোনে অকল নিজৰ স্বাৰ্থতো চাই তোমাৰ ভাল বেয়া একো হে বুজে নাপায় অকল মানে নিজৰে স্বাৰ্থতটো চাই থাকে অকল কত সুবিধা ক'ত অসুবিধা নিজৰটোতে মানে চলায়েই
উম, 'হয়'-'হয়' সেইবিলাক বন্ধুৰ পৰা অলপমান দূৰত থকাতটো উচিত কাৰণ সেনেকুৱা বন্ধু বিলাকে আমাক বিপদত কেতিয়াও সহায় নকৰে আৰু অ থচ তেওঁলোকে আমাক বিপদত পেলাবহে চাব সেইটোয়েই সেই কাৰণে আমি বহুত সাৱধান হব লাগে আচলতে ক-কাৰোবাক বিশ্বাস কৰাতে নক, আৰু আজিকালি ধৰা সামাজিক মাধ্যমটো মানুহে বহুত বন্ধু বনাই বা ত' সেইবিলাকৰ ওপৰত আমি ইমান এটা বিশ্বাস কৰিব নালাগে যিহেতু আমি তেওঁওলোকক আগতে কেতিয়াও লগ পোৱা নাই বা এনেকুৱা সন্মোখা-সন্মুখত কথা পতা নাই তেওঁ আমাৰ বাবে কি বিচাৰে কি নিবিচাৰে আমি নাজানো ন' তা উম', আৰু সামাজিক বন্ধুত্বতটো বেয়াও হ'ব নালাগে বেছি ভালো হ'ব নালাগে দিয়াচোন
সেইটোৱেই টো
পিছে তোমাৰ বন্ধু বিলাক বিশ্বাসী নে?
হয় ক'ব গ'লে ইমানো নাই আৰু ভাল বুলি ক'ব কিন্তু এজন দুজন আছে যাৰ লগত মানে সকলো কথা পাতিব পাৰি বা মানে আ, এনেকুৱা নহয় যে বিশ্বাস কৰিব নোৱাৰো মই বিশ্বাসো কৰিব পাৰো সকলো কথা খুলিও কব পাৰো ত' সেনেকুৱা এজন দুজ জন লাগে বন্ধু বা বান্ধৱী নিজৰ জীৱনত
বনত 'হয়'-'হয়' ময়ো ভাবো এইটো কথা যে আমি জীৱনটোত বহু বান্ধৱ বা বন্ধু-বান্ধৱ আমি বনোৱাতকৈ খুব কম বন্ধু-বান্ধৱ বনাব লাগে আৰু বহুত বিশ্বাসৰ বন্ধু-বান্ধৱ বনাব লাগে তেতিয়া আমাক উম, বিপদতো আমাৰ সহায় কৰিব আৰু বিপদত আমাৰ লগত থিয় দি থাকিব আমাৰ ভাল-বেয়া আমাৰ মানে সুখ-দুখত সকলোতে থিয় দি থাকিব আৰু কোনটো ভাল কোনটো বেয়া সেইটোয়া আমাক বুজাই দিব আৰু সেনেকুৱা বন্ধু খুব প্ৰয়োজনীয়।
সে টো হয় কিন্তু এনেকুৱাও নহয় যে আমি যাকে-তাকে বিশ্বাস কৰি লম যোনে আমাক বা আমাৰ পৰিয়ালক কাকো সন্মান কৰিব নাজানে তেওঁলোকক আমি মানে নিজৰ বন্ধু বুলি ভাবিব নালাগে আ
হয়, হয়, ঠিক কৈছা বন্ধুত্বত অ মানে সন্মান মানে সন্মান কৰিব জানিব লাগিব আৰু মৰমীয়ালো হ'ব লাগিব দিয়াচোন।
উম, সেই তোৱে কিছুমানৰ থাকে নহয় বন্ধু যোনে আমাৰ লগত ভাল, কিন্তু আমাৰ ঘৰৰ মানুহক বা আমাৰ কোনোবা ৰিলেটিভক আমাৰ একদম বেয়া ব্যৱহাৰ কৰে বা সে কৰে সেনেকুৱা আচলতে হ'ব নালাগে বন্ধু হ'লে যোনজন আমাৰ ভাল বন্ধুৰ কোনোবা ঘৰৰ মানুহে
ঘৰৰ মানুহে বা সেই হওক আহ আমি নিজৰ বুলি ভা লাগে, তাকে দিয়া পিছে আজি ৰাখিছোঁ এইখিনিতে।
উম, ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল পিছতো পাতিম।
উম, দিয়া দিয়া।